হেল্ল'
কি খবৰ?
অঁ ভাল তোমাৰ?
অঁ ভাল ভাল খুবেই ভাল।
হা
ক'ৰবাত যোৱাৰ কাৰণে ভাবিছিলা যে কি হ'ল।
অ তাকে কোৱাচোন কিবা আছে নেকি তোমাৰ তেনেকুৱা।
আমি এটা ভাবিছো গেংটকৰ ফালে যাম বুলি।
অঁ
অ তোমালোকে যদি বিচৰা যাব পাৰিবা।
কোৱাচোন গেংটকৰ বিষয়ে কি জানা অলপমান কৈ দিয়া মই শুনো।
তুমিতো জানাই যে গেংটক হৈছে ছিকিম, ৰাজ্যৰ ৰাজধানী। আৰু উত্তৰ -পূব ভাৰতৰ অন্যতম খুব সুন্দৰ পাহাৰীয়া, চহৰ এখন। বুজি পাইছা আৰু- তুমি যদি জানিব বিচাৰা তেনেহ'লে মই আৰু এটা কথা কওঁ। এই মানে পাহাৰখনৰ উচ্চতা কিমান জানা ষোল্লশ পঞ্চাছ মিটাৰ উচ্চতা। উম উম খুব মানে খুবেই বেছি ধুনীয়া আৰু বৰফ, বৰফেৰে আৱৰাই পাহাৰখন তাত শান্তিৰ পৰিৱেশ মানে খুব বেছি ভাল। আৰু খুব পৰিষ্কাৰ নগৰৰ গতিকে- যাব বিচৰা যদি আগবাঢ়িব পাৰা আৰু
অ', অ', যোৱা টাইমটো কোৱাচোন?
যোৱা টাইমতটো ইয়াত মই মানে ভাবিছোঁ। তুমি যদি যোৱা তেতিয়াহ'লে মানে ভ্ৰমণৰ ক্ষেত্ৰত উত্তম সময়টো হ'ল মাৰ্চ আৰু মে। তেতিয়া কি হয় জানা তেতিয়া ফুল-ফুল ফুলবোৰ ফুলে। সেউজীয়া পাহাৰ, আৰু তাৰ মনমোহৰ বতৰটো খুব সুন্দৰ হৈ পৰে। আৰু যদি বিচৰা তুমি অক্টোবৰ ডিচেম্বৰতো যাব পাৰা। অক্টোবৰ ডিচেম্বৰত গ'লে তাৰ যিটো আকাশৰ স্পষ্টতাটো খুব সুন্দৰ দেখে। আৰু সংঘাৰ এই মনোমোহৰ দৃশ্যই তোমাক মানে খুব আপ্লু্ত কৰি তুলিব বুজি পাইছা। জুন ছেপ্তেম্বৰতো যোৱাৰ সময় আছে, কিন্তু তেতিয়া কি হয় বৰষুণৰ, সময় হয়তো। আৰু ভূমিস্খলনৰ সম্ভাৱনাটো বেছি থাকে তেতিয়া।
অঁ
বুজি পালা।
পালো বাৰু আৰু তাতে চাবলগীয়া কি কি ঠাই আছে নো?
চাবলগীয়া ঠাইতো বহুত আছে, কিন্তু তুমি যদি যোৱাৰ কাৰণে প্লেনিং কৰা মানে তেতিয়া তুমি বিমানেৰেও যাব পাৰা, ৰে'ল যোগেও যাব পাৰা। আৰু পথেৰেও যাব পাৰা, মানে বাছ-চাছ লৈ তুমি যাব পাৰা আৰু বিমান তাৰে ওচৰত কোনটো আছে জানা নে নাই তুমি উত্তম বিমান বন্দৰটো হ'ল বাগডোগৰা।
অ',
গুৱাহাটীৰ পৰা তুমি বাগডগৰাত যাব পাৰা, ওচৰতে হয় তাৰ পৰাই তুমি যাব পাৰা যদি বিমানেৰে যোৱা আৰু যদি ৰে'ল যোগে যাব বিচাৰিচা, তেতিয়াহ'লে ত তাৰে নিকটতম ৰেল ষ্টেচন টো হৈছে নিউ জলপাইগুৰি। নিউ জলপাইগুৰিৰ পৰা তুমি যাব লাগিব, চাৰি ঘণ্টামান লাগিব।
অ',
আৰু তাত চাবলগীয়া ঠাই তুমি সুধিছা, চাবলগীয়া ঠাইতো বহুত আছে বহুত বেছি ধুনীয়া হয়, তাত চাব লগীয়া ঠাই আছে ঠাইৰ ভিত ভিতৰত মই যিমানখিনি জানো এম জি মাৰ্গ বুলি আছে মহাত্মা গান্ধী মাৰ্গ।
অ', অ', শুনিছো বাৰু অ', অ',
নাথুলা পাছ বুলি আছে তাত গ'লে কিন্তু অনুমতি ল'ব লাগিব তাৰপিছতহে তুমি যাব পাৰিবা তাৰপিছত বাবা ভৰক ভৰ্গজন সিঙৰ মন্দিৰ আছে ৰুমটেক মঠ আছে। গণেশ টক আছে, হনুমান টৰ্ক আছে তাজী ভিউ পইণ্ট আছে। বাঞ্জাৰী জলপ্ৰপাত আছে। হিমালয়ান জু জুৱেলজিকেল উদ্যান আছে ত এনেকুৱা বহুত ধুনীয়া, ধুনীয়া জোগা কিছুমান আছে।
উম, উম ভালে লাগিছে বাৰু চাব লগা তাৰমানে ধেৰ ঠাই আছে ন।
বহুত বহুত আছে।
অ', কিন্তু ল'ৰা ছোৱালী লৈ যোৱা কথা খোৱা লোৱা বা কি হয় তাতে কেনেকুৱা বা?
খোৱা লোৱা খাদ্য তাতে বহুত মানে তেনেকুৱা একো নহয় বাচ্ছা লৈ গ'লেও নিব পাৰি আৰু তুমি যদি তাতে খাব বিচাৰা তাৰে ভিতৰত তাতে বেছি ফেমাছ হৈছে ম'ম'ও ফেমাচ।
অ',
কা বুলি এটা খাদ্য আছে সেইটো খাব পাৰা ফা-ফাকু বুলি এটা খা খাদ্য আছে সেইটোও খাব পাৰি। ত, এনেকুৱা খাদ্যবোৰৰ নাম অলপ অদ্ভুত হলেও খাদ্যবোৰ খাই ভাল পাবা। গুটটুক চুপ বুলি এটা আছে তাৰপিছত হাহ ফালে বুলি কিবা তেনেকুৱা এটা খাদ্য আছে টিংমৌ বুলি খাদ্য আছে এইবোৰ শুনাত অদ্ভুত শুনিলেও কিন্তু খাদ্যটো খুব বেছি মানে তৃপ্তিদায়ক হয়
আচ্ছা আচ্ছা তুমি আৰু এটা কথা কোৱাচোন যোৱাটো যাব লাগিব কিন্তু খৰচ কিমান মান পৰিব
খৰচ এতিয়া মই যিমানখিনি গম পাওঁ জন প্ৰতি ব্যক্তিৰ হিচাপত যদি মই তোমাক কওঁ নহয় যাতায়াতৰ যদি যোৱা তেতিয়াহ'লে তোমাৰ চাৰি হাজাৰৰ পৰা আঠ হাজাৰৰ ভিতৰত হৈ যাব আৰু হোটেলত যদি থাকা প্ৰ তি ৰাতিৰ ভিতৰত তোমাৰ পোন্ধৰশৰ পৰা পাঁচ হাজাৰ তুমি যিমান লাগজাৰী ধৰি লওক ডাঙৰ হোটেল লোৱা সিমান খিনি আৰু
উম উম
তাৰে তাতে খোৱা লোৱা যদি ধৰা তেনেহ'লে পোন্ধৰশৰ পৰা হাজাৰ প্ৰতিদিনে তাৰ পিছত স্থানীয় দৰ্শন কৰিবৰ কাৰণে তুমি যদি বাজেট বনোৱা তেনেহ'লে দুই হেজাৰৰ পৰা পাঁচ হাজাৰৰ ভিতৰত হ'ব পাৰে এইটো নিজৰ ওপৰত কথা আৰু তাত যদি তিনিদিনীয়া তুমি ভ্ৰমণৰ কাৰ্যসূচী কৰা তেতিয়াহ'লে সেই বাজেটত তুমি দহৰ পৰা বিশ হজাৰ ধৰিব পাৰা
আচ্ছা ঠিকে আছে উম আৰু তাতে কেনেকুৱা দিনত বা কেনেকুৱা কৰি মানে চালে ভাল হয়
এতিয়া তুমি যদি তিনিদিনীয়া প্ৰগ্ৰেম কৰিম মই তুমি যদি তিনিদিনীয়া ভ্ৰমণসূচি কৰিম বুলি ভাবিছা তেতিয়াহলে প্ৰথম দিনাখন তুমি মহাত্মা গান্ধী মাৰ্গত যাব পাৰা তাত ৰূপে কৰিব পাৰা গণেশ তক চাব পাৰা হনুমান তক চাব পাৰা তাজি ভিউ পইণ্ট চাব পাৰা ত' প্ৰথম দিনাখন তুমি তেনেকে কটাব লাগিব যিহতু তুমি অ পৰিয়াল লৈ যাবা গতিকে কম সময় কম সম সময় লৈ পেলাই তুমি সেইখিনি মানে চাব পাৰা আৰু তাৰপিছত নেক্স দ্বিতীয় দিনাখন তুমি চামগু বুলি হ্ৰদ এখন আছে তাত যাব পাৰা বাবা মন্দিৰ আছে নাথুলা পাছ আছে য'ত মই কৈছিলো অনুমতি লৈ যাব লাগিব
অঁ অঁ
দ্বিতীয় দিনাখন তাতে গ'লা তাত তৃতীয় দিনাখন তুমি ৰুম টেক মদ বুলি কৈছিলো সেইবোৰ সেইটো চাব পাৰা তাৰপিছত বাঞ্জাৰীৰ জলপ্ৰপাত যিটো কৈছিলো সেইটো চাব পাৰা স্থানীয় বজাৰতো বহুত মানে সময় কটোৱা মানে জেগা আছে যিবোৰ তুমি ভ্ৰমণ কৰিব পাৰা
অঁ
আৰু ভ্ৰমণৰ পৰামৰ্শ হিচাপে মই তোমাক আৰু এটা কথা ক'ব খোজো নুথুলা আৰু চাউংগী হ্ৰদলৈ যদি যাম বুলি ভাবিছা তেতিয়াহ'লে পাৰ্মিট তৰ ব্যৱস্থা কৰিব লাগিব
অঁ
অ আৰু যদি শীতকালত যাম বুলি ভাবিছা অলপ গৰম কাপোৰ লগত ৰাখিব লাগিব
অ বহুত ঠাণ্ডা নেকি তাতে
উম ঠাণ্ডা আৰু এটা কথা তুমি জানি থৈ দিয়া নগদ ধন আৰু ডিজিটেল পেমেণ্ট দুয়োটাৰে ব্যৱস্থা ৰাখিবা
অঁ
তেনেকুৱা আৰু আৰু উচ্চ স্থানত যিহেতু যোৱা হ'ব তাত গ'লে ত' যথেষ্ট পানী খাব লাগিব আৰু ধীৰে ধীৰে মানে চলা ফুৰা কৰিব লাগিব নহলে তোমাৰ ভাগৰ লাগি যাব।
অ অ।
ত' সেইখিনিও অলপমান মানে মনোযোগ দিব লাগিব। আৰু তাত গ'লে জেনেৰেলি পৰিৱেশটো মানে বহুত যিহেতু চাফা হয়। ত' পৰিৱেশটো অলপ মানে পৰিষ্কাৰ কৰি ৰাখাটো বেছি ভাল প্লাষ্টিক আৱৰ্জনাবোৰ নেপেলোৱাই বেছি ভাল তাত।
উম সেইটো হয় বাৰু।
উম।
আৰু তুমি কেতিয়া গৈছিলা?
মই লু দুবছৰমান আগত গৈছিলোঁ। গতিকে যাবৰ সেইকাৰণে খুবেই ইচ্ছা আছে কাৰণ গেংটক এনেকুৱা এখন ঠাই ন য'ত পোক প্ৰাকৃতিক সৌন্দৰ্য সংস্কৃতি তাৰপিছত তোমাৰ সুস্বাদ্য আহাৰ আৰু শান্ত পৰিৱেশৰ কাৰণে তুমি তাত গৈ বেছি মানে সময় উপভোগ কৰিব পাৰিবা। খুবেই বেছি ভাল লাগিব। বিশেষকৈ তুমি পৰিয়াল বন্ধু বা দাম্পতিৰ সৈতেও ভ্ৰমণৰ এই জাগাখিনি খুবেই বেছি উৎকৃষ্ট হয়।
উম উম। ঠিকে আছে ভালে লাগিছে বাৰু, অ। বা তোমাৰ বেছি খৰচ পাতিও নহয়।
খৰচ পাতি বেছি নাই।
উম। আৰু তাৰ বাহিৰে কিবা আছে নেকি?
তাৰ বাহিৰে যদি যোৱা পিলে মানে তেনেকুৱা পৰিকল্পনা কৰিলে হ'ল আৰু। কৰি পেলাই আগবাঢ়িল কি ক'লা?
গুৱাহাটীৰ ভিতৰত কোৱাচোন ক'ত যাব পাৰি?
কামাখ্যা মন্দিৰ যোৱা।
অ কামাখ্যা মন্দিৰ কামাখ্যা ক্ষেত্ৰতে নহয় জানো?
কামাখ্যা মন্দিৰ হ'ল নীলাচল পাহাৰত আৰু তুমি নাৰ্চাৰীৰ গাড়ীৰে বাহিৰে নাৰ্চাৰিত নামিব লাগিব। নাৰ্চাৰীৰ পৰাই তুমি সেইখিনি তাৰ পৰাই গাড়ী লৈ গুচি যাব পাৰিবা।
অ গাড়ী পাৰেনে?
সৰু গাড়ীত গুচি যাব পাৰিবা কামাখ্যা মন্দিৰত গ'লে তাত ধুনীয়াকৈ লাইন পাতি ৰাতিপুৱাই গৈ গা পা ধুই ৰাতিপুৱাই যাবা দৰ্শন হ'বা ধুনীয়াক কৈ গুচি আহিব পাৰিবা। তাতে অ খোৱা লোৱাৰো ব্যৱস্থা আছে।
অ তাতে ভোগ দিয়ে নেকি?
মন্দিৰৰ ফালৰ পৰা ভোগ দিয়াৰ ব্যৱস্থ তা আছে য'ত খাই লৈ ধুনীয়াকৈ মাৰ দৰ্শন কৰি তোমালোকে গুচি আহিব পাৰিবা।
অ।
উম সেইটোৱে।
ঠিকে আছে।
অঁ। ত' গতিকে কেতিয়া গ'লে ভাল হয় ক'ত গ'লে ভাল হয় সেইখিনি আলোচনা কৰিলে হ'ল আৰু। সকল সকলোখিনি আলোচনাৰ মাধ্যমত হ'লে ধৰা অ, বেছি ভাল হয় বুলি ভাবোঁ আৰু। কেতিয়া পে তোমালোকে ভাবিছা?
এতিয়াতো গৰমৰ বন্ধ চলি আছে এতিয়াতো তাতে তোমাৰ যা যোৱাটো তুমি ক'লাই এ এতিয়া যোৱা নহয়। গেংটকত। গুজৰাট সুজৰত ক'ৰবাত যাব লাগিব আৰু।
অ, যদি গে গেংটকত যাম বুলি ভাবিছা এতিয়া গ'লেও হ'ব কাৰণ অ, গৰম এতিয়া আমাৰ ইয়াত গৰম কিন্তু তাত সিমান গৰম নাই। ত', তাত তাৰমানে খুবেই অ পৰিৱেশটো খুব ধুনীয়া হয়তো। গ'লেও তুমি যাব পাৰা। তেনেকুৱা একো প্ৰব্লেম নাই।
ঠিক আছে তেতিয়াহ'লে তুমি অকনমান আলোচনা কৰাচোন।
ঠিক আছে দিয়া মও ভাবি চাওঁ। হয় হয় হয়, ধন্যবাদ ধন্যবাদ ধন্যবাদ।
ধন্যবাদ।